হেল্লো'
হেল্লো'
হেল্লো'
হেল্লো'
হেল্লো' অ
অহ শুনি আছা, এইয়া আছো এনে তই কি কৰছা?
ময়ো এনে আছোঁ এয়া, এনেই আছিলো বাৰু শুই কেনে অহ খালো,
অহ মইও জাষ্ট খালো খাই এনে আছো বহী বাহিৰত।
এই তোক এটা কথা সুধো এহ মানে ব্যস্তটো নাই।
নাই নাই ব্যস্ত নাই সুধচোন বাৰু কেনেকুৱা কথা।
অহ তইতো এতিয়া ধৰ গাঁৱত থাকা বা মানে উম। গাঁৱৰ পৰিৱেশটোতো পৰিৱেশবিলাকতো বহুত ভালেই মানে ধুনীয়াই বাৰু মানে সেইটো মানে, কথাটো হ'ল যি গাঁৱততো মানে এতিয়া এতিয়াতো বৰ্তমান মানুহবিলাক চাগে খেতিত। লগত ব্যস্ত হৈছে আৰু হবা ধৰছি আৰু লাহে লাহে। তো মানে ধান খেতি তহঁতৰো চাগে কৰে।
অহ‌ আমাৰ কৰ কৰোঁ বাৰু এবাৰ এতিয়ালৈ ষ্টাৰ্ট কৰা নাই কৰব আৰু
অঁহ অহ মানে ধান খেতিটোৰ বিষয়ে মোক অলপ ক'বি নেকি মানে ধান খেতিটো তই, কি বুলি ভাবা বা ইয়াত প্ৰকাৰ কি বা কি কি হয়। তেনেকুৱা অলপ কবি নেকি?
অহ সেইটোয়েটো এতিয়া ধান খেতি আৰু কি ধান খেতি আৰু কি গম যে চবে আমাৰ, অসমতো মেইন বস্তুৱে ধানেই হৈছে কাৰণ ধানৰ পৰা চাউল চাউৰ পৰা এনেকে খাই চবে জীয়াই আছে বৰ, বৰ্তমান‌
গতিকে ধানটো লাগবই ধান খেতি এতিয়া ক'বা গেলি আমাৰ, এতিয়া ধান খেতি এই জুন জুলাই মাহতে মানুহে যেতিয়া বৰষুণ দিবা আৰম্ভ হয় পথাৰতো নতুনকে, পানী আৰ পানী জমা হয়। তেতিয়া আগতে গৰুৰে হাল বাইছিলে এতিয়া হালটো বাৰু গৰুৰে প্ৰায় কমে, বোৱা যায় এতিয়া মানে, ট্ৰেক্টৰেদি মানে হাল ৱাই হাল ৱাই কিনে সেনেকে মাটিখিনি চহাই।
উম উম ঠিকে কৈছা বাৰু।
উ ধুনীয়াকৈ আৰু চহাই পেলাই এতিয়া, থৈ দিয়ে যি মানে সাৰ চাৰ দিয়ে গোবৰ গোবৰ চোবৰ দি কিনে।
অঁ অঁ এতিয়া মানে ধান খেতিটো অসমৰ ধৰ মূল খেতি হিচাপেও ধৰা হয় ন। অসমৰ বুলি নহয় মানে ভাৰতৰ গোটেই মানে ভাৰত
অ অ এতিয়া এতিয়া। এতিয়া আমাৰ ভাৰতৰ প্ৰান খেতি ধানেই কাৰণ আমি ভাত খাওঁ ভাতটো ধানৰ পৰা হয়। এই ৰুটি খালে ৰুটিওটো গোমধানৰ পৰাই হয়।
উম উম সেইটোৱে টো মানে বহু লোকৰ জীৱন নিৰ্বা নিৰ্বাহৰ এটা পথ বুলি ক'লেও ভুল নহয় আৰু ধান খেত তিত অকল ধানতে নহয় মানে চব খেতিৰে কথা কৈছোঁ।
অ' এতিয়া সময়ৰ লগে, লগে ধান বা খেতি যিমান, যিমানে আমাৰ বস্তু বাকী কৃষকে মানে উৎপাদন কৰে, ইয়াত সেয়া দামো বাঢ়ি যায় আছে দিনক দিনা, কাৰণ এতিয়া বিশুদ্ধ খোৱা বস্তু পোৱাতো বহুত টান হৈ গৈছোঁ টো।
অ', অ' সেই
সেইকাৰণে মানে এতিয়া সেনেকে পায় আৰু মানে বস্তুৰ দামো বাঢ়িছে গতিকে মানে কোনোবা যদি এনে আছে ঘৰত যদি মাতি আছে খেতি কৰি মানে খাব পাৰি আৰু আজিৰ দিনত।
এইটো, এইটো। মানে ধানৰ আ' মানে যিবিলাক বীজ হয়, প্ৰথমতে যিটো অ' হয়, সেইটো মানে কেনেকে মানে কৰে জনা কৰা হয় মানে জনা নেকি?
অ' মই দেখছোঁ আমাৰ দেউ, আমাৰ দেউতা আৰু মই দেখিছোঁ বাৰু, এনেকৈ কৰে যে যিখিনিত ধান থাকে, সেই ধান খিনি মানে থৈ দিয়ে মানে এ' সেমেকা জেগা, জেগাত থৈ দিয়ে। তেতিয়াই সেই ধানৰ পৰা গজা উলাই, গজা উলালেই সেই ধান খিনি বিল্ডিং মানে য'ত খেতি কৰা হয় তাৰে ওচৰে পাজৰে বেলেগ জাগাত এডোখৰত মানে, সেই ধান খিনি ধুনীয়াকে মাটিখিনিত পানী চানী দি অলপ সমান কৰি তাতে মানে ধান খিনি ধুনীয়াকে ছেটিয়াই, ছটিয়াই দিয়া হয় আৰু যাতে ছটিয়াই দিয়াৰ পিছত দুদিন তিনদিন মানৰ পিছত মান দেখা পায় আৰু ধুনীয়াকে তাৰ পৰা ধানৰ মানে সেয়া আমি যিটো কওঁ কঠিয়া বুলি কওঁ সেইটো তোলাভত এই ষ্টাৰ্ট হয়।
মানে ধৰা কি বুলি কয় বিভিন্ন আ' বিভিন্ন প্ৰকাৰৰ ধানো চাগে মানে খেতি কৰে এতিয়া কলি নহয় আৰু। ৰুটি খাবা লাগিলে কোন ধানৰ কথা আহে, প্ৰধানকে মাহৰ জানা নেকি মানে কি উ'ম কিহৰ খেতি কৰা হয় মানে কি, কি ধান মই টো শুনা পাইছোঁ, ইয়া ধানৰ মানে বহুত প্ৰকাৰ আছে।
সেইটোৱেইটো এতিয়া ধানৰ প্ৰকাৰ বুলি ক'ব গ'লে বহুত আছে, আইজং আছে পৰিমল আছে তাৰপিছত বিশেষকে আমাৰ গাঁৱত খেতি কৰা খিনিতে আইজং, পৰিমল জহা তাৰ পাছত তোমাৰ ইফালে হেৰি আছে এইটো কি বুলি কয় পৰি এই পৰিমলটো কৈছোঁ তাৰপিছত এইটো এই সেনেকে জহা আছে, আইজোং আছে হা, হা
অ', অ' শালি ধানো কৰে নেকি?
অ' শালি ধান আছে, বড়ো ধান আছে, গোমধান আছে।
শালি ধানটো অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধান বুলি মই শুনা পাইছোঁ আৰু। এইটো মানে ধান খেতিটো বৰ্ষাকালত বেছিকে কৰা হয় নেকি, বেছিকে খেতি মানে কৰা হয় আৰম্ভণিটো বৰ্ষাকালৰ পৰাই হয় অ'?
অ' এতিয়া বৰ্ষা কালৰ পৰাই আৰম্ভ হ'ব কাৰণ এতিয়া বৰ্ত
আঘোণ মানত চাগে ধানবিলাক চপাই আনে আৰু হয়নে?
উ'ম এই বৰ্ষা কালত তোমাৰ ধানৰ খেতিয়েই ষ্টাৰ্ট হয় মানে আৰম্ভ কৰা হয়, আৰম্ভ কৰি তোমাৰ ধানবোৰ যেতিয়া লাহে, লাহে ডাঙৰ হব ধৰে ধা-ধানৰ গছ গছা গছবিলাকো ডাঙৰ হ'ব ধৰে, এতিয়া তোমাৰ আঘোণলে মানে সেইখিনি পৰিপক্ক হৈ উঠে আৰু।
অঁ অঁ মানে ধান খেতিত এ কিবা মানে পানীটো বহুত প্ৰয়োজন হয় মানে বষুণ যিহেতু বাৰিষা কালতে কৰা হয়। মানে পানীও
পানী পানী লাগে।
উ ধৰা পানী যদি অ পানী নহলে চাগে ধান বিলাক নষ্ট হৈ যাব নহয় নে।
অ অ এতিয়া চোৱা তোমাৰ মানে পানীয়ে তোমাৰ ধান মানে ভাল কৰিবও পাৰে ধানৰ খেতি আৰু পানী ধৰা বেয়া কৰিবও পাৰে মানে কথাটো এনেকুৱা যে এতিয়া আমাৰতো অসমতো মানে নদী নদী মাতৃক ঠাই মানে ইয়াতে বহুত নদ নদী আছে আমাৰ অসমত ত পৰা আদি কৰিয়ে। গতিকে আমাৰ ইয়াতে প্ৰায় অঞ্চলতে মানে একোখন একোখন নদী মানে বৈ গৈছে বুলি ক'ব পাৰি। আৰু সেই নদীৰ পৰাই মানে আমাৰ গাঁৱলে যিখিনি মানে মানুহ আছে সেইখিনিয়ে মানে ধান খেতি কৰোতে ধুনীয়াকে তাৰ পৰাই পানী যোগাৰ কৰি লয় আৰু আৰু বৰষুণ দিলেতো প পথাৰ পানী হয় আমাৰ। এটা কাৰণ আমাৰ অসমতো বাকী ৰাজ্যৰ তুলনাত প্ৰায় মানে বৰষুণ হয় অসম বুলি ক'লে মানে উত্তৰ পূৰ্বাঞ্চলৰ ঠাই সম সমূহত।
গতিকে মানে সেই উত্তৰ পূৰ্বাঞ্চলৰ ঠাইসমূহত যি বৰষুণ হয় তাৰ পৰা মানে আমাৰ গতিকে মানে যথেষ্ট পৰিমণৰ পানী মানে আমাৰ ধান খেতিৰ বাবে হৈ যায়। কিন্তু চাব গ'লে যদি আমি ভাৰতৰ বেলেগ ৰাজ্যত চাব যাওঁ যেনেকুৱা পাঞ্জাৱ হাৰিয়ানা সেইবিলাক সত খেতি মানে ধান খেতি বহুত উচ্চ মানৰ মানে প্ৰ প্ৰস্তুত কৰা হয় কিন্তু মানে তাতে আমাৰ দৰে পানীটো মানে বৰষুণৰ পৰা সিমান তেওলোক
সেইটোৱে আৰু বেছি মানে বানপানী হ'লেও খেতি কৰিব পাৰে আৰু
উম উম মই কৈছো মানে আমাৰ ইয়াতে যে যেনেকে নদীৰ পৰা পানী আমি পাওঁ বা বৰষুণৰ পানীৰে আমাৰ হৈ যায় সেই হিচাপত মানে এই পাঞ্জাৱ বিহাৰ তোমাৰ উত্তৰ প্ৰদেশ এ হাৰিয়ানা এইবোৰ মানে বৰষুণৰ পানী পৰ্য্যাপ্ তো নহয় তেওঁলোকে মানে জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োগ কৰিব লগা হয় কাৰণ এই পানী যিহেতু নাপায়ে ধান খেতিত পানী লাগে। হেল্ল'
কলে মানে আমি দেখ দেখিবলৈ পোৱা যায় চাগে মানে কষ্টটো হয় চব কামতে কষ্ ষ্টচ হ'লেও মানে কি খেতি বাতিত অ লা
হেল্ল'
তাকে সেইবিলাকে
তোমাৰ নেটৱৰ্কটো অলপ বেয়া হৈ আছে অ অ শুনিছো কোৱা।
অঁ মই কৈছো যে কে মানে সেইটো এ তুমি কোৱা কথাবিলাকো হয় বাৰু। লগতে মানে মই কৈছো যে কৃষকসকলৰো মানে বহুত কষ্ কষ্ট হয় মানে খেতি বাত খেতিত মানে বেছি বিশেষকৈ ধান খেতিত বহুত কষ্ট হয়। কাৰণ মাটিত প্ৰস্তুত কৰাৰ পৰা পুলি ৰোপণ কৰাৰ পৰা পা পানীখিনি নিয়ন্ত্ৰণ কৰা কিমান পানী আছে কিমান পানী লাগিব কিমান পানীৰ আৱশ্যক আৱশ্যকতা আছে লগতে মানে বহুত বহুত সময়ো মানে কি কটাই দিয়ে ন পৰিশ্ৰমো মানে বহুত হৈ যায়। বহুত পৰিশ্ৰমো কৰিব লাগে। একদম ধান কটাৰ পৰা মৰণা মৰাৰ পৰা একদম ভঁৰালত সুমোৱা লৈ।
তোমাৰ আৰম্ভণিৰ পৰাই মানে কৃষকসকলে নিজৰ খেতি ধান খেতি বুলিয়ে নহয় যি খেতিয়েই হওক নিজৰ মানে শিশুৰ দৰে পালন কৰে কাৰণ তোমাৰ আৰু বীজ ৰোৱাৰ পৰা একদম ডাঙৰ হোৱালৈকে কৃষকজন লাগি থাকিব লাগে। যেতিয়া মানে আমি ধানৰ বীজটো আমি ছটিয়াও তে তেতিয়া চৰাইৰ পৰা আমি বচাব লাগে যাতে সেই নষ্ট নকৰে সেইখিনি। তাৰ পৰা আকৌ পানীও লাগে পানীও পৰিমাণ আমি মানে মিলাই ৰাখিব লাগে। তাৰপিছত এতিয়া আকৌ ধানখিনি উঠিব মানে গজালি মেলিব তাৰপৰা আমি কঠীয়া আনো আনি আকৌ সেই কঠীয়া আকৌ ৰোৱনী সক সকলে পথাৰত যায় ধুনীয়াকে সেয়া ৰুৱে-ৰুৱে। সেই ৰোৱাৰ পৰা আকৌ আমি সেইখিনিও চাব লাগিব কাৰণ সেই ৰোৱনীসকলে যিটো কৰে কাৰণ জুন, জুলাই মাহতো অকল বৰষুণে নহয় প্ৰচ প্ৰচুৰ গৰমো পৰে সেই গৰমতো তেওঁলোকে মানে গৰম নেওচি সেই কাম বিলাক কৰে তেনেকে তেতিয়ালে মানে আঘো আঘোণ মাহলৈকে ধান যেতিয়ালৈ আমাৰ ডাঙৰ নহয় তেতিয়ালৈ চোৱা চিতাৰ দায়িত্ব থাকে। তোমাৰ কিট পতংগ পৰি নষ্ট কৰিব নোৱাৰে কীটনাশক দ্ৰব্যও প্ৰয়োগ কৰা হয়। তেনেকে খৰচো বহুত হয় আৰু মানে কষ্টও বহুত হয় সেইকাৰণে মানে কৃষক সকলৰ লগত মানে তেওঁ অকমান আবেগ জড়িত হৈ থাকে তেওঁ খেতিখিনিৰ লগত বুজি পাইছে নে।
অঁ! ত ভাবা নাই যে মানে এতিয়াতো ধৰ বহুত তো আমি দেৰি মানে খেতি বাতিটো ঠিকে কিন্তু মানে লগতে কিছুমান সমস্যাও আহে না চব কামতে ধৰা। অলপ সমস্যাৰ সন্মুখীন হোৱাই যায় এতিয়া কৃষক সকলেও সমস্যাৰ সন্মুখীন হয় নে কেতিয়াবা ভাৱা নে?
কৃষকসকল সমস্যাৰ সন্মুখীনতো হয়ে কাৰণ আমাৰ ইয়াতে মহামাৰী আহি গ'লে কেতিয়াবা ধান খেতি নহয়। তোমাৰ বানপানী যেতিয়া হয় বানপানী ধান খেতি নষ্ট হয়, গতিকে বহুত কষ্ট জড়িত হৈ থাকে। ধান খেতিৰ লগত মানে আমাৰ কৃষকখিনিৰ গতিকে যদি এবছৰ যদি নহয় তেওঁলোক তেওঁলোকৰ মানে এটা বছৰ এনেই অথলে গুচি যায় খেতিৰ নামত। তেওঁলোকৰ খেতিও ভাল নহয় তেওঁলোকৰ মানে ধানো নহয়। তেওঁলোকৰ বহুতখিনি পইচাও এনেই মানে নষ্ট হৈ যায়।
মানে এইবিলাক সমস্যাবিলাক সমাধান কৰিব আমাক চৰকাৰেও অলপ সহায় কৰিব লাগিব কৃষকসকলক। বা উন্নত বীজ, সঠিক মূল্য দিব লাগিব।
চৰকাৰে মানে এতিয়া অ পিএম কিষাণ যোজনা দিছে। যাতে তেওঁলোকে সঁজুলি কিনিব পাৰে নতুন-নতুন। সেনেকে বহুখিনি সাহায্য প্ৰদান কৰিছে কৃষকসকলক চৰকাৰৰ ফালৰ পৰা। অঁ! তাকে।
অঁ তাকে আৰু তোমাৰ পৰা জানিলোঁ।
অঁ! কথা পাতি অ ভাল লাগিছে, ভাল লাগিছে। অ এনেকুৱা কিবা সুধো লগা থাকে ফোন কৰিবা আকৌ তুমি।
অঁ! ঠিক আছে হ'ব দিয়া।
উম, দিয়া হ'ব দিয়া ঠিক আছে।